হেল্ল' কি কৰিছে এনেই আছো
মই এনেই আছো এ এনেই নাই বাৰু মই উম হেৰি পাচলি বাৰীত সোমাই আছো
অ ঠিকে আছে বাৰু এনেদৰে সোমাই থাকে ন আপুনি
হা
অ ঠিকে আছে অ আবেলি সময়ত দিব লাগে পানীতো।
অ দি আছো পানী দিছো অলপ চা। চিকুণ কৰি দিছো পাচলি বাৰীত অলপ পাচলি চিঙিছো বাৰু। উ
শুধা পাচলি খায় নেকি আপোনালোক
খাও খাও মোৰ চব ঘৰ মানে হেৰি যে এইবোৰ আমি হাৰ দিয়া। পাচলিবোৰ নাখাওঁ যে মই বেচো বাৰু। কাইলৈহে অলপ ডেলিভাৰী দিবলগীয়া আছে সেনে ছিঙি থৈছো।
অ অ ঠিকে আছে বাৰু বেছি লাগে খাব লাগে।
হয় আপুনি চৰাই চিকটি মাত শুনিছেনে বাৰু।
ধুনীয়া লাগিছে একদম কিমান এটা সৌন্দৰ্য পৰি চাগে হৈ আছে একদম।
উম একদম আৰু নপোৱা গোটেই চৰাই চিৰিকটি মানে মই, হয় মানে এইবোৰ ফল মূল খাবলৈ আহে তাৰপিছত ধেৰ আৰু, মানে কি কম,
চৰাই চিৰিকটি মাত শুনিলে বৰ ভাল লাগে।
বহুত এটা ভাল ভূমিছ হয় হয়। একদম চৰাই চিৰিকতি বাঁহ আছে ইয়াত খালো খালো।
অ খোৱা বোৱা কৰিলে অ
খালো খালো আপুনি?
ঘৰ ঘৰত বাগানখন নহ নে বেলেগত। অ মইয়ো খালো।
মই বাগানতে বহি আছো। পাছতে ছিঙি আছো।
অ পাচলি আপুনি কি কি লগায়?
মোৰ লগাও মানে মোৰ সকলো পাচলিয়ে আছে, মুঠতে এটা পাচলিয়ে নাই হেৰি উম।
উ
এ এতিয়া মানে যিটো চিজন নহয় আৰু সেইটো পাচলি নাই ন কা তাৰ বাহিৰে চব পাচলিয়ে আছে।
অ ঠিকে আছে বাৰু কৰিব লাগে এইবোৰ কাম পৰাখিনি কৰি যাব লাগে চব।
অহ।
উম।
উম আপুনি কৰে ন বচুদি। আপুনি পাছত।
পাছলি মই কৰো বাৰু মানে যিখিনি খাবলৈ অলপ কৰো। ঘৰৰ খোৱা জোখেৰে। উম মানে বেছি ঠামেলা নকৰো আৰু ঘৰত খাব কাৰণে কৰো অ।
মই বেছো বাৰু।
ঠিকে আছে বেছিবও লাগে বাৰু।
উম
নিমিলেগে সেইবোৰ কৰিবলৈ এ পঢ়া শুনাৰ লগতে মানে অলপ কাম যে থাকে যে মোৰ।
অ মই পঢ়াশুনাও কৰি আছো সেইবিলাকো কৰি আছো মানে মোৰ টাইম টা মাজতে মিলাও।
অ ঠিকে আছে বাৰু টাইম মিলাব পাৰিলে ভাল মই টাইম টো মেনেজ কৰিব নোৱাৰো আকৌ।
হয় হয়।
অ
উম বাকী সকলো ঠিকে আছে
আছে আছে আপোনালোকৰ আছে নহয়।
আছে আছে।
অ গধূলি সন্ধিয়া টাইমত ওলাই মেলি যাম দুজনীয়ে গৰমত ফুৰিবলে।
অ অ যাওঁ মই ইভিনিং ৱাক কৰো নহয়।
অ কৰিব লাগে অলপ খোজ কঢ়িব লাগে স্বাস্থ্যৰ কাৰণে ভাল।
উম সেইকাৰণে সেই ইভিনিং ৱৰ্ক কৰো অলপ।
অ ময়ো এয়া যাম আৰু এতিয়া ওলাই মেলি অলপ দৌৰিবলে।
উম।
উম মানে সদায় দৌৰো আৰু জিমতো গৈ আছো মই মানে।
হয় হয়।
উম স্বাস্থ্যৰ প্ৰতি অকমান ধ্যান দিওঁ আৰু।
মই জিমত নোযোৱাকে মোৰ বা বাগানত। অলপ কাম কৰি দলে জিম লিখিয়াই হৈ যায় আৰু বাগানত কাম কৰো। অ সেই পুখুৰী আছে যে তাত সাঁতোৰো সেইটো কাৰণে মোৰ জিম নগলেও হয় আৰু।
অ ঠিকে আছে সাঁতুৰিব লাগে। কৰিব লাগে এনেও জিমটো গলে ভাল আৰু মানে অলপ স্বাস্থ্য।
ন না সুধো মানে পইচা খৰচ অবাবত নকৰিব আমি এইবোৰ। ইয়াতে আমি জিম কৰো আৰু মানে ধৰি লও বাগানতে। বাগ কৰিলো কষ্ট মানে কাম কৰি থাকো ন আকৌ পুখুৰী সাঁতুৰি থাকো। আকৌ ৰাতিপুৱা আমি ব্যায়াম কৰো যে সেইকাৰণে মানে সে জিমলৈ নাযাওঁ আৰু।
অ এতিয়া হেৰি এতিয়া ফল অহা চিজন কিবা কিবি ফল খাব পৰা। আপোনালোকৰ ঘৰত আছে নাই ন ফল?
আছে আছে মোৰ বাগান আছে নহয়।
আহ বাগান আছিলে পাহৰিছিলোয়ে।
উম।
তাকে ময়ো খাব লাগিব আৰু ফলৰ বস্তু হুবনে যিটো সময়ত। খাব লাগে সেইটো সময়তে খাম আৰু।
হয় হয় মই এই কঠাল এটা ফালি লৈছো সেইটো খাম এতিয়া।
অ ঠিকে আছে খাব লাগে এইবোৰ বাৰু
উম এনে কামো কৰি থাকিম বাগানত আৰু ফল মূলো খাই থাকিম আৰু এফালৰ পৰা
অ ঠিকে আছে বাৰু তেনেকা হ'লে ভালেই
উম উম আপোনাৰ ঘৰত ফল মূল আছে নহয় হয় হয় মানেই আমি মানে আজি ফুৰিবলৈ যোৱাৰ কথা আছে।
অ ক'ত যাব পিছে মানে অলপ দূৰত।
গ যাম গম এতিয়ালৈকে সিদ্ধান্ত নাই যাম আৰু এঠাই। অলপ ফুৰি আহিম হয় হয় এয়া। ছামাৰ ভেকেশ্যন যে।
অ হয় বাৰু। আপোনাৰ মানে আহ আপুনি বিয়া হোৱা নে নোহোৱা?
নাই নাই নাই হোৱা।
অ নাই হোৱা ন। পঢ়ি আছে অ চিংগল নেকি? অ থিকে আছি অ। অ।
উম সেয়ে ভাবিছো অকমান ফুৰি আহো।
অ বাকী এতিয়া মানে কিবা বেলেগ লাইনত পঢ়িবনে?
উম, ভাবিছো আহক কি কৰো জানো সময়ত ঠিক আৰু।
অ, ঠিকে আছে বাৰু। কিবা কিবা-কিবি ইণ্টাৰভিউ বুলি দিব পুলিচ- চলিছ ধেই ওলাই আছে নহয় এতিয়া।
উম, উম উ চেষ্টা কৰিছো দিম আৰু।
দি থাকিব।
উম।
উম। এতিয়া ওলাই মেলি যাম আৰু আমিও আহ অলপ ঠাণ্ডা পৰিছে যে। হেল্ল'। হেল্ল'।
উম। শুনি আছো বাৰু। মই মানে অকমান বিজি আছিলো যে। তে তাৰছত অলপ ছিঙি আহছিলো।
অ, এতিয়া মানে ওলাই মেলি যাম আৰু।
হয় হয় উম।
অলপ ইভিনিং ৱাক কৰিম।
উম, হয়, হয়।
ৰাতিতে অলপ ৰানিং কৰিম আৰু।
হয়, হয় ময়ো যাম আৰু অলপমান এই কাম অলপ কৰি লওঁ তাৰপিছত যাম।
অ। যাবই মানে এতিয়া এইকণ সময়তো কাম চাম কৰি লওক আৰু নহলে আৰু আজি পালেও নাপায় দুপৰীয়া সময়তো কৰিব নোৱাৰো। মাৰে যিহে ৰ'দ গৰম।
হয়, আজি ভাবিছো খানাো বাহিৰতে খাই আহিম আৰু।
অ ইমান বাহিৰৰ খানাও নাখাব মানে ভাল নহয় এইবোৰ খোৱাত। বাহিৰো কিমান কেমিকেল দি বনাই। অ, সেইটো। ঠিকে আছে খাব ভাল লাগে।
তান মানে আমি ঘৰতে বনাম ভিতৰতে কিন্তু খাদ্যটো বাহিৰত খাম। আমি বুলি এনেকে হোটেলত খানা নাখিলো।
অ, উম।
উম, মানে ঘৰৰ বাহিৰত খাম আৰু বাহিৰৰ খানা
উম, পাৰিলে ভাতো খাব নালাগে এই গৰমত ভাত খাব নালাগে ৰুটি ঝুটি কিবা কিবি খাই থাকিব লাগে আৰু।
হয়, আমি আজি হেৰী খাম এ মানে চব উম ফল - মূল এনেকে আৰু সেউজীয়া পাচলি বোৰ আমি বইল কৰি, এনেকে খাম আৰু সেই ভিতৰতে বনাব আৰু। মায়ে তাপিছত হেৰী আমি বাহি চোতালতে সকলোৱে মিলি জুলি খাম আৰু বাহিৰত খাম মানে আগেও।
অ, ঠিকে আছে বাৰু তেনেকে হলে ভালেই বাৰু।
অ।
আমাৰো মানে এনেকে বাহিৰত খোৱা নহয় ইমান বাৰু।
উম।
ঘৰতে খাওঁ আৰু মানুহৰ কেই দুটা দিন আহে আৰু।
হয়, আমি খাওঁ বাৰু আমি মানে প্ৰায় বাহিৰতে খাওঁ আমি ইমান ভিতৰত নাখাওঁ।
অ।
ইমানো ভিতৰত খাই থাকিম ঘৰত খাই থাকিম সহতে বাহিৰতে খওঁ আমি।
অ, হয় বাৰু। বাকী খেতি পথাৰৰ পৰা গৈছিলে নাই আজি?
অ, অ আজি ৰাতিপুৱা উ পাঁচটা বজাত এবিঘা ৰুই থৈ আহিলো।
অ, আপুনি মানে ৰোৱাত মানে চোকা ন?
উম মই ৰোৱা দোৱাত বিয়াত চোকা। মই বহুত ৰুব পাওঁ মানে মই ৰোৱনী নলগাওৱে আমি তেনেকে। আমি মানে মায়ে মই যাওঁ আৰু বিঘাই বিঘাই ৰুই থৈ গুচি আহি।
এতিয়াও যাব পাৰে মানে এতিয়া বৰুত- ৰদটো কমিছে যে ইমান সময়ত যাব লাগে আৰু অকমান দেৰি থাকি গুচি আহিব লাগে।
অঁ মানে আজি নাই আমাৰ, কাইলৈ পৰাহে আছে।
অঁ মানে কিবা পাল পাতি লয় নে কিনো?
নহয় নহয় আমি মানে দুইজনী যাওঁ লগতে ৰাতিপুৱা ৰুই থৈ আহো আৰু। এম বহুত ৰুব পাওঁ নহয় আমি। সেইকাৰণে ৰুৱাটো আমি বহুত কৰিব পাৰোঁ।
অঁ।
ৰুৱাই ৰু আৱ, উম।
যিহে গৰম দিছে গৰমটো কমাই নাই এতিয়ালেকে।
হয় হয় বহুত গৰম।
উম কেতিয়ানো কমিব গৰমটো। ইমান এনেকুৱা বতৰ হ'লে বাৰু মাটটো মাটি কেনেকে ৰুব মানুহে।
তাকেহে।
মানে জলবায়ুটোৰ পৰা মানে শান্তি নাই আৰু।
এৰাহ।
ঘৰৰ মানুহবোৰ ক'ত আছেগে? ওচ ওচৰত নাই নিকি? অঁহ।
আপুনি বাৰু গান গাব জানেনে?
গান মাজে মাজে গাও মানে প্ৰগ্ৰেম বোৰ কৰোঁ মই বহুত
অঁ মোৰ মানে এটা গান শুনিব মন গৈছে বহুত।
অঁ গান সেই মানে এতিয়া মানে মোৰ ভইচটো অলপ বেয়া হৈ আছে একদম মানে - বেলেগ এদিনা শুনাম দিয়ক। অহ গাৱক। গাৱক গাৱক।
ধৰিব মানে মোৰ অকণ ভইচত প্ৰব্লেম হৈ আছে। সেই ভইচৰ প্ৰব্লেমটো অকমান মানে ডিষ্টাৰ্ব দিছে। উমহ। হো হেল্ল হো টিষ্টিং, হো হেল্ল টিষ্টিং।
অঁ কওঁক।
ভয় চাপ
মাইনু মাহি।
উ। কিবাৰ-
দক। হেল্ল' হেল্ল'। হেল্ল'। হেল্ল' বাইদেউ, হেল্ল'। সেইটো। হেল্ল'। হেল্ল'। হেল্ল'। এ এ লগাওঁ আক বাইদেউ নাইকিয়া হৈ গ'ল যে মানুহজনী।
উমহ। নাই নহ'লে কাইলে বেলেগ এদিনা যাব নেকি? ভাল হোৱাৰ পিছত।
ৰব ৰব ভইচ প্ৰথমতে টেষ্টিং টেষ্টিং।
অহ অহ গাৱক গাৱক।
আপুনি শুনি আছেনে বাৰু? স্পীকাৰটো দি থৱক, ময় মোৰ আৱাজটো স্পীকাৰত দিয়ক যাতে সকলোৱে শুনে।
অ স্পীকাৰতে আছে বাৰু ৰেকৰ্ড হৈ আছে গাৱক।
অ হয়নে উম, উমহো উমহ। উম, বি লোতি, এহিহি
উমহ।
উম।
গাওক অ হৈছে, এইবোৰ আপুনি প্ৰগ্ৰেমত গায়নে?
ভজা জাব বোলে অকে
অ, হেৰি প্ৰগ্ৰাম চগ্ৰাম কৰেলে আপুনি কবাত?
ৰব মানে হেৰি মানে এই মোৰ মাত গান গাম বুলি কোৱা- নি গোট চৰাই চিকটি বোৰ গুচি আহিছে নহয়, ওচৰলে মই অকমান আতৰি দিছিলো মানে। চৰাই চিকতী বোৰ থাকিলে মানে মিউজিকৰ হেৰি দৰকাৰ নাই বাৰু। চাই চিৰিকতি কাষিহঁতেও মোৰ সংযোগ কৰে মে অয ৰবি
অ ৰখি আছো ৰখি আছো